হেল্ল' শুনিছ নে?
শুনিছোঁ অ। বতৰ বতৰ। বতৰে ঘাম ঘুম মাৰি আছে পুৰা।
বতৰে দবাখনা ঢালি আছে।
ঢালি চে ঠিকছে ঢালিব বতৰ ৰাতিপুৱা ঠিকছে ৰ'দ দিলে যে।
অ, সেয়া এই আমাৰ ইহঁতৰ। ফালে হেনো বৰষুণৰ নাই।
অ, এইটো এটা চাইডে লৈ যাব
উম উম।
চোৱা গেপা স্কুলৰ পৰা আহিব হৈছে না।
হা।
স্কুলৰ পৰা আনিবলৈ গ'ল নাই?
গ'ল গ'ল, হেৰি মিটিং এদাই হোৱাই নাই।
অহ।
দেৰি হ'ব বুলি কৈছে, এতিয়া এই মই বোলো তুমি কৈ পেলাই লৈ আহি বলে কৈছিলোঁ নাই। কৈছে অকণমান ৰচোন বাৰু।
সৰু ল'ৰা ছোৱালীয়ে এৰি দিব চাগে সৰু চেনীকেইটা।
অ অ, কিবা এটা চাগে খুৱাই পেলাই।
অহ। বতৰো মানে কিনো আনজোখ। আহে নহয়।
ভাত।
হেৰিয়লে যোৱা সূতা আনিবলে যাম বুলিছিলে হেই।
মইয়ো। মোকো যাবলে কৈছিলে বজাৰলে।
এই পোনায় নাই বৰষুণটোৰ কাৰণে।
এতিয়া শুনিছা নে নাই?
চাঙৰ ত হেৰিয়ৰ তলত সোমাই লব লাগিব এতিয়া দেখিছো।
তাকে হে
ডাঙৰ ডাঙৰকে কোৱা মই ক'লা
মই ক মই কোনে আছো আপুনিহে কোনা নাই ডাঙৰ কথা এটা হ'ল নহয় ৰাজখন
অ ভাত পানী খালা নাই
আমাম ৰাজখন ৰ'দত দিছিলে
বহয় হয় নাই
শুনচা না আ
আহ
আমাৰ ৰাজখন ৰ'দত দিছিলে হয় একেবাই তিতি আছে নহয়
বি আ মকললি কক শুনাই নাই মই ভালকে
কেলে শুনা নাই মই শুনি আছো চাউণ্ড টো ডাঙৰকৈ লগ আক
আহ
চাউণ্ডটো ডাঙৰক লওঁ আকৌ
মোৰ ইয়াত চাউতো ডাঙৰ কৰিব নোৱাৰি তাই ক'ত কয় জানো
নহয় নহয় হেছ পি নহয় এনে
তাৰ তোমাৰ ওলাই নোলাই
নহয় নহয় ইয়াৰ সেইবোৰ নোলায়
ফেনস পিন ওলাই হয় নহয়
হেছ্পি নহয় কিন্তু এনে আপোনাৰ নিজৰ চাউণ্ডটো
অ চাইদৰ চাউণ্ডটো মই অকনমান ডাঙৰকে লৈছো বাৰু শুনো ভালকে নুশুনো ইমান সহায় আছে আমাৰ হেৰি নাই যে কি বত মজ
অ সেইটো কাৰণে বেছি শব্দত উঠছে আকৌ
সেইটো কাৰণে সহায় থাকে বেছিকে
অ সেইটো কাৰণে বেছি শব্দ হক
ইয়াত শুনিছো বাৰু এই ভাই যা ন তো ভাবে
আগ আগবেলা ৰ'দ পিছবেলা বৰষুণ অ আগবেলা বোলো ৰ'দ পিছবেলা বৰষুণ ভাত সেই দালি মাছ অকল আছিলে মাছ
অহ
কল পাচলি মাছ ডালিম দ
আমাৰ চাউড বিলাক আজি সেইবিলাক হেৰিও নিকিনিব ঠিক ন হব।
জানো পাই মই কিন্তু আপোনাৰ কথাবোৰ। শুনি আছো আকৌ ধুনীয়াকে, মই আপোনাৰ কথাবোৰ ধুনীয়াকে শুনি আছো।
মই একো শুনা নাই হেৰি কি অঁ শৰনি লৈছো হেড অঁ বাৰু মই হেডফোনডাল। চাইছোঁ পায় এতিয়া হেডফোন ল।
কাম এটা কৰিম গম পাই ছ নাই
হেডফুনে কামত দিয়া নাই নেকি। এতিয়া জানো।
হেডফোন এডালৈকে হেৰি কৰি কিনি কিনি লম আৰু হেডফুন এডলকে কিনি কিনি ললে
হাঁ
হেডফোন নালাগে কিনি কিনিলো।
হেডফোন আনিলো
শুনিছা নাই
শুনিছো শুনিছো। তাকে হেটফোন লাগে এ মোৰ এডাল আছে নহয় মই লগাই লৈছোঁ।
আহঁ।
এতিয়া হেডফোনডাল লগাই ললতহে শুনিছো তোমালৈ
অঁ
ফোনডালৰ সেই এফাল উম এফালে কাণৰ লগোৱাডাল হেৰি হ'ল এইটো কি কিবা এটা হৈ। আছে বস্তু খ চাওঁ ন কি বস্তুটো?
বোলেই থোৱা বস্তুটোত
আছে অঁ থৈ দিছো অঁ সেই চুমিয়ে আনিছে। হাঁ সিফালে তাক বাইদেউয়ে দুজনীক দিলে।
অ বনাই মেলি নে
অহ',
দুজনীয়ে খাবলৈ আনিলে।
অহ', -অহ',
মই বোলো সেই মৌ থৈ দিছো মই মৌলে এযোৰ চাই লওঁ তাত। অহ ', হহ', অহ', - অহ ',
অহ
হা',
কাইলে সেই কৰিব লাগিব।
কি?
তাত বৰ্তি কৰিব লাগিব।
বতৰ এইটোহে।
সি মোক ফোন মাৰিছিলে। অহ',
কাইলৈ ভাল কৰিব।
অকল হৈ যাবি ন।
কাইলৈ ভাল কৰিব চাগে অহ', তাত পাৰিবা। তাত হেৰি হ'লেও দিগদাৰ নহ'ল নহয়।
কাৰণ হেৰি হ'লে দিগদাৰ নাই আৰু। বৰষুণ দিব ঔ',
তিনিখনহে লগাবা। অহ', দেচ সিহঁতৰ তাতে চালিতে জুই যাব ধুনীয়াকে।
অহ', আপোনাৰ মেখেলাখন ওলালে নে কি?
উলালে। অহ', এতিয়া পাত্তাতো নাই ওলোৱা ।
অহ',
কাইলৈ কাটি পোৱা গোটে।
অহ', - অহ',
সূতা আনিবলৈ।
কৈ পেলাব সেইখন বিল্লুৱে ল'ব।
অহ', সেয়ে নুনিয়ে বৈছে।
নুনি বয়ছে অহ',
অহ',
চিনেমা চাবলে নাজাও। নেযাও উম সেই তেনে চাব সে কি চোপা চুপি হ'ল অ নামটো বেয়া চাবলৈ ভাল বোলে
অ চাবলৈ ভাল যাম না ব এটে কমতি দামিত চাম
তাতকেহে আৰু বা । চাই ল ও চোৱা মানে খোৱাহে
এক গধলি ।
অ তেনেকুৱা টাইমতহে ভাল ।
অহ ।
এ ৰাতিপুৱা সময়ত দি গদা
এই পাঁচটামান বজা বা ছয়টামান বজাত চ আছে নহয় সি মমান সমমান গুচি যাব লাগে
উম উম
জাব লাগে ধুনীয়া কে ।
আহি খাব পৰাকে উ তেনেকেই ভাজাব লাগিব ।
উম ইয়াৰ লগত পাতিব লাগিব আৰু সে হেনো বেছি দিন ন নচলে আ পৰিই পাম
অ চিনেমাবোৰ পুৰা আহি আছে চিনেমাবোৰ পুৰা আহি আছে উম দে যাবি
তেখখন নো বেয়া নহয় । সেইবিলাক চব ধুনীয়া ধুনীয়া আছে ভাল ভাল আছে মানে।
ভাল হ'ব আগৰ চিনেমা কেইখনহে নতুনকে হেৰি কৰিছে। নে কি নাম্প
হয় জানো নহয় মানে ককা দেতা নাতি হতি তোৰ বুলি উলিয়াই আছে আৰু আগতে যেনিবা এক প্ৰথমখন আছিলে এতিয়া দুই নম্বৰখন উলিয়াইছে আৰু আৰ্ সিটো চাগে। তেনেকুৱাই হ'ব আৰু।
উ এজনীয়ে পকা এজনীয়ে পকা আমৰো। পদ খোজ কাঢ়িলেই। উম হ খোজকাাঢ়ি আছে।
নহৈ সচাঁই ক মানে
পায় যাব।
যাম খাই। প দেই অন্যবোলক। কাইলৈ আন দুজনীকে যামচো ম তেয়া ওলাব।
আহ যাম কাকলি এনেও যাব।
অ কাকলি ওলাই কম নিতামনি খুৰি চাগে।
উম। তাকাকে হে। ধুনীয়া ছোৱালী এজনীয়ে একদম নিলাইচ কৰ্টিং এটা পিন্ধি ৰৈ আছে আৰু।
কত।
এই স্ক্ৰীন খত মোবাইলৰ।
আহ অ।
সেই ই কি বুলি কয় ইমান সোনকালেই নাযাও পাচঁটা মান বজাত
অঁ এ বৰত বেছি সোনকালে তোমালোকৰ মাওঁ যায় নহয়।
ত মা হয় তে এনেকে পাঁচটা চাৰ পাঁচাতে যায়। যাম ওলাব
উম উম যাম। ভাল হে পেটটোও কমিব।
অঁ সেইটোৱে সেইটোৱেই কাৰণে মই কৈছো মানেই।
উম তাকে পথালি বেছি শকত হৈ গৈছে। চা
একদম হে চাইজটোৱে ভাল আছে চব কানি। কিনিবলৈও ভাল তেতিয়া কাজ কমৈ আহিলে থাকো
ভয় খুৱাইছে আমাক, আমাক যিমান ভয় পালো আমি দছ মিনিট কথা পাতিম। তাৰাপৰা আজি আম চাম খোৱা কোনো হেৰি নাই আৰু
উম। ন খাই আছো আম এটা
অঁ আমাৰো এজোপা আছে বেয়া এটাও খাব নাই এটাও খাব নাই এমজোপা জেগাই দেখা পালে
সেইজোপা অ ঘৰত থকা জোপা বৰ ডাঙৰ ডাঙৰ
ম অ তাৰ এই সেইজোপা একোৱেই নাই খাবলৈ এই কেঁচাতে আচাৰ বনাব পাৰিম
উম মুখিয়
উম পোকীয়া আৰু কিবা এফালে হেৰি কি হ বা এই খোৱা নিচিনা হৈ যায় ক'লা পৰি চেপেটা লাগি যায় ।
অ
দে ঠিক আছে দিয়া তেতিয়া
ঘৰ লাগিল
অ খাই লোৱা ।
অ ।
আহ